অঁ বাইদেউ।
অহ শুনিছো শুনিছো কি কৰি আছা।
মই এনেই শুই আছিলো অলপ।
শুই আছিলোঁ। ভালে কৰিছা, উম উম উম। মই মানে আজৰি হলো। হৈ পেলাই গোটৰ কাম অকমান আছিলে।
অঁ।
তাকে কৰি আছো। তোমাৰ - তোমালোকৰ - তুমি গোটত আ আছানে নাই?
দুটত আছো। আজিকালিতো মহিলাসকল আত্মসহায়ক গোটত
এক থাকিবই লাগে হয়। পইচা পালানে নাই দহ হেজাৰ? পালা? কি কৰিলা?
কি কৰিলো মানে মই, এ হাঁহ অলপ আনিলোঁ।
অহ।
তাৰ পিছত, অলপ ফাৰ্ম খন ডাঙৰ কৰিম বুলিয়ে বনাই হেৰি কৰিছিলো মানে। তাৰ পিছত এই মানুহজনৰ এইকেইদিনতে অলপ এক্সিডেন্ট হল। সৰুকে। তাতো মানে পইচা পাতি অলপ লাগা হ'ল। ডাঙৰ কৰিব নোৱাৰিলোঁ আও। সৰুকে এতিয়া অকণমানি
উম, ঠিকে আছে। ব্যস্ত থাকিলেই হ'ল বাও। এতিয়া ত পঁচিছ হাজাৰ কাৰণে, পেয়াৰ লৈচা নে নাই?
উমম্, অ লৈছোঁ।
লৈছা। উম।
অ এতিয়াতো আকৌ গছ পুলি গছ পুলি দিছে আকৌ ৰুব লাগি অ ৰুব ৰুলে নে নাই গছ পুলি যে দিছিল?
পৰিৱেশ দিৱস সেইদিনাখন।
অ', সেইদিনাই আমি ৰুইছোঁ। দুটা পুলি দিলে।
অহ।
আপোনালোকক কি গছৰ পুলি দিলে?
আমাৰ এইবিলাক কি দিছে জানা? নিম আহিছে বাৰু', নিম আহিছে দুটামান কৰৈ দিছে। তাৰপাছত মানে মহানিমটো দিছ- তে কৰৈ দিছে। এই তেনেকে আৰু কি বনচুম বনচুম। এইবিলাক সেই তেনেকুৱা পুলি দিছত তেনেকুৱা বুলি দিছে আৰু। উম তাৰপাছত এতিয়া, অহ অ' তেনেকে। এ আজিকালি অঁ অঁ তেনেকে দিয়ে কিছুমান গছৰ নাম নে - জানাও নাযায় বাৰু। গোটত কেইগৰাকী আছে মানুহ?
আমাৰ বাৰ গৰাকী আছিলে এতিয়া বৰ্তমান এঘাৰ গৰাকী হ'ল। মানে এগৰাকী ওলাই গল গোটৰ পৰা। এ‌হ দহ গৰাকী থাকিলেই ভাল মিনিমাম।
ভাল অঁ সেইটো হয় বাৰু। উম উম।
দহ গৰাকী মানে পইচা পাতি ভগাই লবও সুবিধা হয় আৰু
এনে মাহে মাহে হয়নে সপ্তাহী হয়?
আগতে আমাৰ সপ্তাহিয়ে হৈছিল। কিন্তু আজিকালি মানুহবিলাক মানে ব্যস্ত থাকে ন'! সকলোৱে কাম - নতুনকে কাম উলিয়াই লৈছে, সেইকাৰণে মানে এতিয়া মা - অ' মাহে নাইকিয়া কৰিছোঁ।
উম। মাহে কিমানকে তোলা পইচাঁ?
আমি মাহে দুশকে তুলো।
সঞ্চয় কাৰণে দুশকে তোলা উ উম, উম উম, এই তুমি তাৰ পৰা হেৰি চৰি লোৱা , গোটৰ পৰা লোন চোন লোৱা আছেনে নাই?
গোটৰ লোন লোৱায়ে আছে বেংকৰ পৰা।
অ' বেংকৰ পৰা লোৱা আছে ন'? উম এই দচ গৰাকীয়ে।
অ' বাৰ গৰাকী? অঁ তাৰ পিছতহে এগৰাকী ওলাই গৈছে। আৰু লোনটো লোৱাৰ পিছত। এতিয়া মাৰি আছে তেও বাৰু। নাই নাই, গোটেই কেইগৰাকীয়ে ভগাই লৈছো।
অঁ
সমানে ভাগ কৰিছোঁ আৰু
ভাগ কৰি লৈছা আহ
উম উম
তোমালোকৰ চাগে কি কিছুমানে কিবা ছাগলী ছাগলী আনিছে নেকি
অঁ অঁ তেনেকুৱাই কিছুমানে আমাৰ এতিয়া ধৰক কাপোৰৰ ই প্ৰিন্টিং কৰা বা ফেব্ৰিক এনেকুৱা কাম কৰি আছে তাৰপিছত কিছুমানে এগৰাকীয়ে মানে স্কুলৰ সন্মুখত মানে সেই কেন্টিন এখন খুলিছে
কেন্টিন আছে অঁ
অঁ কেন্টিন খুলি লৈছে
উম গোটেই যিয়ে নহওঁক আৰু দিয়ে নহওঁক সেইকেইটাৰ পৰাই কিবা এটা কৰিবলৈ চবেই কিবা এটা হাহ পাইছে ন আজি তেনেকুৱা সৰু সুৰাকে মোটাধনএটা পাবলৈওতো মানুহৰ কোনেনো দিব কোৱাচোন বাৰু
হয় দিয়ক নিজে নিজে কিবা এটা কৰিব লাগে
উম একো নাই উম আমাৰ আকৌ প্ৰায় গৰাকী ছাগলীয়ে আনিলে
অঁ আমাৰ ইয়াত মানে ছাগলী পোহাৰ ইমান সুবিধা নাই যে সেইকাৰণে মানে ছাগলী টো অলপ কমেই হয়
উম আমাৰ এই হেৰি দুগৰাকী বাইদেৱে খালী কাপোৰৰ ব্যৱসায় কৰে এনে আমাৰ দহ গৰাকী দিয়ে
অঁ ছাগলী আনিছে আহ ছাগলীতটো আজিকালি বহুত ধুনীয়া প্ৰডাকশচন দিয়ে
তাক হয় ন ছমাহৰ মূৰে মূৰে তোমাৰ পাই থাকে মানে সেয়া আৰু ছাগলীকেইজনী আপডাল ধৰিব কৰিব পাৰিব লাগিব
অ কৰিব লাগিব নহয় যিকোনো কাম কৰোঁতে এতিয়া আমি অ সকলো কামতে কষ্ট থাকেই আৰু কৰিবই লাগে নহয় জানো কম বেছি পৰিমাণে কিছুমানত ধৰক এতিয়া মাথা মাথা খতুৱাব লাগে কিছুমানৰ ধৰক অঁ হাত নেলাগিব লাগে তেনেকুৱা আৰু কষ্ট নকৰিলেনো ক'ত আজিকালি ধন পায় কষ্ট আছে উম উম তাৰ মাজতে কিছুমান কোনোবাই ভাল পায় কোনোবাই বেয়া পায় নিজৰ নিজৰ ৰুচি মতে কৰিছে আৰু
উম। তাৰ পাছত, তোমালোকৰ মিটিং কি বাৰে হয়। তাৰে।
আমাৰ এই সোমবাৰ আগতে সোমবাৰে - সোমবাৰে হৈছে। তাৰ পৰা এতিয়া মাহেকীয়া কৰি। এতিয়া তাৰমানে আমাৰ এতিয়া মাহৰ পঁচিশ তাৰিখে হয়। পচিশ তাৰিখে মানে আমাৰ এই, বেংকৰ লোনটো লোনতটো লোৱা হৈ আছে যে একেলগে। মানে সেই লোনৰ পইচাঁ খিনিও। ঠাই। হয় মানে মাহৰ লাষ্টতে মানে জমা দিয়েগৈ যে।
অঁ, প্ৰায় মানে গোটবিলাকে মাহৰ শেষতে পাতে বাৰু আমাৰ আকৌ দেওবাৰে হয় তোমাৰ আঠাইছ। তাৰিখে।
আঁহ।
হয়। তুমি পেচিেঞ্চ কেতিয়া কিবা। হয় নেকি, নহয়।
মই চছেক্ৰেটাৰী।
ত্ৰী হয় আহ, অ।
সে মানে, ময়ো এৰিম বুলি ভাবি আছো মানে। এইবলাক লিখা মেলা।
লিখা মেলা আৰু তোমাৰ কেতিয়াবা যাব লাগে নগলেও।
নগলেও দিগদাৰ হয়, মানে ঘৰত অকলশৰীয়া হলে ন বৰ দিগদাৰ।
হয় কথাটো। আৰু মানে কি কোনোবা সময়ত আকৌ কাম বন অ সেইটো আৰু দিগদাৰ কাম বন নহলে কোনোবা। সমমৰ এক লোক। লাগেও মানুহক হয় নহয় বাৰু।
আগতে অ, আগতে ইমান হেৰি নাছিলে কিন্তু এতিয়া যে এই দহ হোজাৰ পচিশ হোজাৰ হোৱাৰ পৰা মানে ইমান কাম দিছিল। ইটোৰ পিছত সিটো। তোৰ কাম ওলাই থাকে, সেইকাৰণে মানে ব অ অ মানে। আৰু গোটৰ সকলো সদস্যই মানে লিখা পঢ়া এইবিলাক বা মোবাইলৰ কাম এইবিলাক নাজানে ন।
নাজানে -নাজানে কৰিব লগা আৰু কিছুমানে এণ্ড্ৰইড মোবাইল নায়য়ো দিয়াচোন কিছুমানৰ। হয় নহয়। বাৰু হম এতিয়া আকৌ তেওঁলোককো সহায় কৰিব লাগে।
অহ, কেতিয়াবাতো এনেকুৱা হয় মই মানে ৰাতিও দচ চাৰে এঘাৰটা বজাতো মই কাম কৰি দিছো।
অহ, উপায় নাই এতিয়া কাৰণ গোটটোৰ গোটেই কেইগৰাকী মেম্বাৰৰ কামটো কৰিলেহে গোটেই কেইগৰাকীৰ কাম হ'ব। হয়। এতিয়া ইগৰাকীৰ লগত সিগৰাকী সি এটা মানে কি বুলি কম ৰ ঘনিষ্ঠ সম্পৰ্ক কৰি দিছে আৰু।
সেইয়াই সেই -সেইবিলাক আমি একো হেৰি নকৰাৰ কাৰণে ধৰক এতিয়া আমাৰ কাৰো নাম কটা যোৱা নাই। গোটেই কেই গৰাকীয়ে মানে অহ প্ৰতিটো হেৰিতে আহিছে কিছুমানৰ ধৰক মাজত তাই অহা নাই। আকৌ নাম হেৰি কৰিব লগা ভিৱ পা দিব। বৰ লগা হৈছে। তেনেকুৱা হয় বেলেগ গোটৰ কিন্তু আমাৰ গোটৰ মানে ধুনীয়াকে
চলিছে উম আমাৰ আকৌ এগৰাক গোটৰ এগৰাকী মানুহ হেৰি হল চেক আহি অহাত। কিবা এটা ভুল আহিলে ভুল আহি আমাৰ মানে কি হৈছে ব্লকত জমা দিলে। তাৰপিছত আৰু চেক নাপালে আৰু মানুহগৰাকীয়ে বাৰু। আমাৰ।
অহ - অহ
কি হয় নাজানো পিছত এতিয়া পঁচিছ হাজাৰটোৰ কাৰণে যিখিনি কৰিব লগে কৰা হৈছে বাৰু। এতিয়া কি হয় এতিয়া নাজানো আৰু পিছত পাব বুলি কৈছে এতিয়া দিয়ে নে নিদিয়ে চব
অহ, চেক খনত আকৌ এটা আখৰ ভুল হলেও মানে নিদিয়ে ন মিলি থাকিব লাগে আমাৰ ওচৰৰে মানুহ এগৰাকী কি তেনেকুৱা মানে হেৰি অঁ দুটা দুটা লেটাৰ মানে। বেছিকৈ বহিলে মানে। তাসৰ তাৰপিছত আকৌ কৌট এ ফিট এ ফিট কৰিব লগা হৈছে তাৰ পিছতহে পইচাটো উঠাব পাৰি আছে আৰু দিগদাৰ হয় তেনেকে মানে এটা আখৰৰ লগতো হেৰি হৈায় যায় ন
উম
নিমিলিলে
এইবিলাক আমি অৱশ্যে শুধহে কওঁ তেওঁলোকে কিছুমান বঢ়াওঁতে অকণ ভুল কৰে গম পাইছা
অঁ সেইটোৱে মানে নাচাই যে ফট পটকে কৰি যায় সেইকাৰণে মানে ভুল হয়
এতিয়া চ দহ হাজাৰ টকাৰ কাৰণে কিমান কষ্ট কষ্ট কৰিব লগা হৈছে হয় নহয়। এতিয়া মানুহ গৰাকে নাপ পাল আমাৰো তৌ বেয়া লাগিছে
বেয়া লাগিব সকলোৱে একে সমানে কষ্ট কৰিছে আৰু এনেকুৱা হয় মানে কেতিয়াবা কবালৈ মানে কোনোবা গুচ। যায়গৈ আৰু মানে সেইদিনাই জমা দিব লাগে বা সেইদিনাই কামটো কৰিব লাগে তেতিয়া ইমান দিগদাৰ হয়। ইমাৰজেঞ্চিত আহিব লাগে একদম বৰ দিগদাৰ হয়। তাৰ পিছতো যদি ন। পাই বেয়া লাগে উম।
এতিয়া হাঁহ কিমান আছে বুলি ক'লা?
এতিয়া মই মানে অলপ বেচিলো এতিয়া বেছি নাই এতিয়া মোৰ ন অ হেৰিটা আছে তেৰটা আছে। এতিয়া আকৌ আনিব লাগিব এইকেইটা চিজনত মানে হাঁহৰ বেমাৰ আজাৰ অলপ বেছি হয় যে সেইকাৰণে মানে অলপ গৰম ঠাণ্ডা এনেকুৱা পৰিলে তেতিয়া আকৌ আনিম আৰু। সৰহকে অলপ আনিম বুলি ভাবিছো মানে পোৱালি একদম। সৰুতে আনিব লাগে তেতিয়াই লাভ হয় উম হয়। এতিয়া মানে হেৰিটো পিচ এই বিলিলাক কম কমকে পৰে ন কিন্তু অলপ ডাঙৰ আনিলে মানে অ লোকচান হয় মই যোৱাবাৰ তেনেকে আনিলো যে ডাঙৰ হাঁহ মানে অহ বেগ কম সময়ৰ ভিতৰতে বেচিব পাৰিলো সেইটো বাৰু ভালে হৈছে কিন্তু মানে সেই বেচাকে হ'লে মানে সেই দানা
উম উ সিহঁতক এনেকে চাঙৰ নিচিনা বনাই দিছা নে নে পুখুৰীৰ ওপৰতে বনাই দিছা নে, নে এক্সট্ৰাকে ৰাখি
নাই নাই নাই হেৰি পুখুৰী নহয় হয় সিহঁতে মাটিতে থাকে মানে সিহঁতে গা অঁ অঁ গা গা ধুবলে মানে সেই পকাই ইটা গাঁঠি তাৰ তাত মানে সেই সেনেকে পুখুৰী টাইপ সৰু আৰু অকমানি সেনেকে এটা বনাই দিছোঁ তাৰ পিছত এনে নেট চেট বেৰি দিছো তেনেকেই থাকে এতিয়া যদি মই ডাঙৰ কৰোঁ তেতিয়া এতিয়া ভাবিছোঁ আৰু মানে হেৰি কৰিম বুলি ডাঙৰকে চাং টাং পাতি দিম বুলি
ঠিকে আছে দিয়া কথা পাতি ভালে লাগিলে হেৰি কৰিম আকৌ কেতিয়াবা পাতিম হা
অঁ ঠিক আছে দিয়ক হ'ব দিয়ক অ হ'ব